হেল্ল' শুনিছে নাই অ' শুনিছেনে নাই?
নিছা নাই হেল্ল'।
কি কৰি আছা? মই শুনি আছো। কি কৰিছা?
এনেই তোমাৰ আকৌ বহি আছো আগফালে। তুমি?
ভাত খোৱাই নাই খাম আৰু কিবা আলু ভাজি এটা বনাই আছিলো।
অ'।
আলু ভাজিটো বনাই। ফেমেলি খাব লাগিব আৰু কাৰেণ্ট চাৰেণ্ট নাছিলে এতিয়া আহি যা আৰু তোমালোকৰ হলে।
উম উম কাৰেন্টতো কাৰেন্ট আছেই অলৰেডি। প্ৰব্লেম দিয়ে আজিকালি ইমান গৰমত কাটি কাটি দিয়ে একদম পুৰা বহুত প্ৰব্লেম হয় কাৰেণ্টৰ কাৰণে।
হয় হয় হয় একদম কাটি দিয়া আমাৰ ফালেও তোমাৰ দিনত নাথাকেই ভল্টেজ নাই। কিবা হব কিবা হব কাটি থৈ দিয়ে মানে।
আমাৰ এইফালে সেইটো সেইটো প্ৰব্লেমটো সেইটো। ভল্টেজৰ প্ৰব্লেমটো আগতে আছিলে দেই তাৰপিছত তোমাৰ বহুত কিবা কিবি। কৰি পেলাই চৰকাৰৰ লগত যোগাযোগ কৰি কৰি কৰি কৰি মানে মানুহ খিনি গৈ এনেকে। বহুত কৰাৰ পিছত মানে হেৰিটো পালে। তেজপমাৰো দিলে এতিয়া বাৰু ভল্টেজৰ প্ৰব্লেমটো নাই। এতিয়া তোমাৰ প্ৰব্লেমটো হৈছে কাৰেণ্টটো তোমাক কাটি দিয়ে এই গৰমত মানুহখিনি ৰাতি দিনটো কষ্ট কৰি পথাৰত কাম চাম কৰে কৰি পেলাই তোমাৰ একদম পুৱা ৰাতি শুব ভাগে শুবলৈ এতিয়া কাৰেণ্টোৱে কাটি দিয়ে তোমাক। ফেন নচলে তাৰ বাবে তেনেকে মানুহখিনি খায়ে পাই থাকে আৰু। ৰাস্তাত ঘুৰি ফুৰে এনেকে তেনেকেই আৰু থাকে।
অ' অ' হলে তোমাৰ হেৰি হয় ৰাতি দিনত তোমাৰ থাকে দিনত থাকিলে নে নহয় চব তোমাৰ পথাৰতে থাকে মানুহবিলাক। তোমাৰ ৰাতি যিকণ টাইম দিয়ে মানে সেইখনত থাকে কিন্তু ভল্টেজো নাপায় তোমাৰ।
উম।
সেই তেনেকেইদিন ৰাতি ৰাতি ৰাতি গমটো বেছি। কি হয় দিনতকে তোমাৰ আজি তোমাৰ এনেকুৱা ৰ'দ দিছে দিনটো।
তোমাৰ মানে এনেকুৱা হয় যে ঘৰটো পুৰা আজিকালিটো প্ৰায় পকা হয় পকা পকা ঘৰে হয় পকা ঘৰত তোমাৰ এনে হয় গোটেই দম পোৱা দিনটো ৰ'দ পৰি থাকে আৰু গৰমটো ৰাখি হয় আৰু ৰাতি যেতিয়া ঠাণ্ডা ফুৰিবলৈ ধৰে তেতিয়া আকৌ গৰমটোৱে এৰি দিয়ে। তেতিয়া মানে হেৰি হয় আৰু। আকৌ গৰমটো বেছিকে হয় মানে তেতিয়া। হেল্ল'।
হেল্ল' শুনি আছা তুমি শুনিছা নাই।
উম শুনিছো কোৱা।
হেল্ল' অঁ ময়ো তোমাৰ মানে অঁ আপুনি দিনত তোমাৰ এই। শুনি আছোঁ শুনি আছোঁ।
অ' অ'।
ন সেইকানে এই সাঁতুৰিলো অলপ পুখুৰীত তাৰপিছত পুখুৰীত সা সতুৰি পেলাই এই লগৰ কেইটামান আহিলে লগতে গোটেইকাল সাতুৰি মেলি তাৰপৰা দিনটো শুলো। কাৰেণ্টটো আছিলে মানে ফেনটো চলিছিলে দিনটোত।
উম।
তাৰ পিছত চলাৰ পিছত এতিয়া আকৌ সন্ধিয়া টাইমত তোমাৰ অকণমান বেলিতো বহাৰ পিছত ওলাই গৈছো। তেতিয়া ঠাণ্ডা পৰি যে অলপ বেলিটো বহাৰ পিছত।
উম, উম।
দিনটো ৰ'দেই আজি বহুত টান।
হয়, হয় ৰ'দটো বহুত টান আজি বহুত টান।
ৰাস্তাতে অলপ খোজ কাঢ়ি লওঁ খোজ-চোজ কাঢ়ি মানুহ লগ পালো। কথা বতৰা পাতিলো তেনেকে তাৰপা এই অলপ আগতহে পাইছোহি মানে তাৰপৰা আহি। পেলাই কিবা ভাত খাবৰ কাৰণে আলুকে ভাজিছো আৰু। কিন্তু গৰমত কিনো খাবা। চাহ তাহ খাব নোৱাৰি একদম গৰম যিহে বাঢ়িছে।
উম।
আলু-চালু এনেকে ভাজি ভাতটো খাইও অকণমান বহিম আৰু শুবলৈটো সেয়াই ৰ'দ গৰম ইমান। তুমি কেনেকৈ শুবানো ৰাতি ফেন-চেনো নচলেই ভালকে।
তাকে কি কৰিবা আৰু পুৰা এনেকুৱাই আৰু।
উম।
খেতি-বাতিও হৈ আছে আৰু।
উম, তোমাৰ হাল চাল বাই থৈছে তাৰপিছত এতিয়া ৰোৱা নাই যেনিবা ৰুৱ লাহে লাহে। আমাৰ তোমাৰ আধি দিয়াহে। লাহে লাহে কৰিব আৰু।
তাকে খেতিটো কৰিবই লাগিব আৰু সেই যিমান। এতিয়া যিমান গৰম হ'লেতো ক'ব নোৱাৰি। খেলিছো।
কিছুমান গৰম হলেওটো কৰিবই লাগিব।
সেইটোয়ে সেইটোয়ে কিয়নো আমাৰ খেতিটো নকৰিলেতো তোমাৰ বস্তু। কিনে খাবলৈ ধানৰ অভাৱ চাউলৰ অভাৱ হৈ যাব।
উম, সেইটোৱে আৰু খেতি নকৰিলে নহ'ব কাৰণ উম। অ, কন্ট্ৰলৰ চাউলটো পাইতো।
উম, সেইটোও হয় আৰু তোমাৰ এনেকুৱা হয় আজিকালি। ইমান কষ্ট কষ্ট হয় কষ্ট নহয় বুলি কবলৈ নাযাওঁ মই। কিন্তু আগতেতো মোক গৰুৱে হাল বায় ন'। আজিকালি তাৰ ঠাইত গৈ পাৱাৰ টিলাৰ মেচিন সেইবিলাক মেচিন এইবলাক। ট্ৰেক্টৰ সেইবিলাকে হাল বাবলৈ লৈছে আৰু মানুহে মা মানু। মাটি ৰুৱা মেচিনো ওলাইছে নহ এইবিলাক চব তাৰপৰা আজিকালি হেৰি কৰে। আৰু আজিকালিটো ট্ৰেক্টৰে আগতে মৰণা মাৰে, ট্ৰেক্টৰে মৰণা মৰাতো আজিকালি উঠিয়ে গ'ল। আজিকালি ডাইৰেক্ট মেচিনত মৰনা মাৰে মেচিনত মৰনা মাৰিব ধানটো ওলাই যাব। ডাইৰেক্ট ধান ৰ'দত দি শুকুৱাই থৈ দিলে আকৌ। মিললে লৈয়ে গ'ল আগতেটো এনেকুৱা নহয়, আগতে কেনেকুৱা চাবা তুমি মানুহে কষ্ট। কৰি কৰি গৰুৱে হাল বাৱ মাটি ৰুব তাৰ পৰা মাটি ৰুই পেলাই আকৌ ধান-চান। কাটি নি। এই ঘৰলে আকৌ গৰুৰ গাড়ীত কঢ়িয়াই নিয়ে ঘৰলে, গৰুৰ গাড়ীত ম'হৰ গাড়ীত। তাৰপিছত নি পেলাই থৱ। আকৌ তোমাৰ মৰণা মাৰিব গৰুৱে, গৰুৱে ঘূৰাই ঘূৰাই মৰণা মাৰিব তেনেকে ধান হেৰি কৰে। আৰু তাৰপিছতো তোমাৰ নি পেলাই। ধান তোমাৰ হেৰি কৰিব নোৱাৰে মিল-চিল নাই তোমাৰ ঢেঁকীত খুন্দি পেলাই ধান। ধানৰ পৰা চাউল উলিয়াই। তেনেকে কৰে আগতে আৰু ত' আজিকালিতো সেইবিলাকলে চালে টো বহুত। কষ্ট কমিলে।
চিষ্টেম নাইকিয়াই হ'ল নহ তোমাৰ আগৰ লেখীয়া ম'হৰ গাড়ী চহৰ গাড়ী আজিকালি নাই। তোমাৰ আজিকালি চব ট্ৰেক্টৰ চেক্টৰতে আনে নহলে তোমাৰ ডাইৰেক্ট মেচিন চিষ্টেম হ'ল আজিকালি। মেচিনতে মাৰি দিয়ে কিছুমানেতো আমাৰ ঠায়ে ঠায়েতো তোমাৰ পথাৰৰ পৰা ঘৰলে নানেই। তাতে তোমাৰ মাৰি দিয়ে, তাৰপৰা তোমাৰ ধান। ধানটোহে আনে অকল মানে গাড়ীত ভৰাব ধানটো লৈ আহে বহুত হেৰিও হ'ল মানে কষ্টও ৰাহি। হি হ'ল কৃষকসকলৰ তোমাৰ কষ্টও কমিলে আৰু। তোমাৰ সময়ো কম হ'ল নহ সময় কম লাগিলে এনেই আগতে তোমাৰ। চাৰি পাঁচ মাহ একেৰাহে খেতিত লাগি থাকিব লাগে এতিয়া তোমাৰ। তিনিমাহ ভালকৈ লাগিলেই শেষ হৈ যায়। কাৰণ ট্ৰেক্টৰেটো মৰণা চৰণা মাৰি দিয়ে ধান কাটিবলে মেচিন ৰোৱা মেচিন।
সেইটোৱে আগতে তুমি চোৱা নিজে চোৱা তুমি আগতে সেইটোৱে। আগৰ দিনত কিমান কষ্ট হয় তোমাৰ কষ্টয়ে কিমান হয় আৰু আজিকালি সেইবিলাকলৈ চালেতো। বহুত সুবিধা হ'ল হ'লেও সুবিধ। এতিয়া হ'ল যদিটো আজিকালি মানুহবোৰ অলপ এলেহুৱা হৈছে এলেহুৱা হোৱাৰ ফলত। মানে মানুহবিলাকে ক'ব কষ্ট হয় কিন্তু আগৰ কষ্ট নহয়। আৰু সেইটোলৈ চাবলৈ গ'লে আগৰ দিনত। তুমি এতিয়া আমি এতিয়া আগতে পুৰা গছ-গছনি ধুৰি লৈ গোটেইখন ভৰপুৰ। আছিলে গোটেই ভাল এতিয়াতো ইমান হেৰি নাছিলে আৰু আজিকালি সেইবিলাক। আছিলে কিছুমান পাৰ্থক্য দেখিবলৈ পোৱা যায় তেনেকে।
হয় হয়। হয় অঁ।
এতিয়া মই হে হেল্ল'
অ অ শুনি আছো শুনি আছো সেইটোৱে আৰু তোমাৰ আগৰ এতিয়া তোমাৰ গৰমত দামটো বাঢ়ি বাঢ়ি আহিছে প্ৰতি বছৰে বছৰে কাৰণ তোমাৰ- গছ গছনিৰ পৰিমাণ কমি আহিছে সেইমতে মানুহে যিমান মানে গছ গছনি ৰ ধ্বংস কৰিছে সেইবোৰ তাত- এতিয়া মানে ৰোৱা কমাই দিছে ৰোৱাখিনি সেইটো কাৰণে তোমাৰ উত্তাপটো। প্ৰতি বছৰে তুমি চাবাচোন আজি এইবছৰ যদি অকণমান বাঢ়িলে আকৌ নেক্সট বছৰ তাতকৈ অলপ ডিগ্ৰী অলপ। এক দিগ দুই দুই ডিগ্ৰী মানে বাঢ়ি যায়। তাৰ ফলত তোমাৰ পানী চানীৰ অভাৱ হৈছে তোমাৰ শুকাই গৈছে নদী চদীবিলাক দেখিছা নে নাই আজিকালি। এইবিলাকে।
আৰু আজিকালি আমাৰ নদী এখন আছিলে আমাৰ এইফালে নদী এখন আছে নদীখনত তোমাৰ এনেকুৱা যে। পুৰা একদম আগতে কিমান দ আছিলে আৰু পুৰা হেৰি আছিলে আজিকালি পুৰা নদী চদী ওপৰলৈ উঠিয় আহিলে। গোটেই পথাৰত পানী হৈ যায় অকমান বৰষুণ দিয়াৰ লগে লগে ঢল অহাৰ লগে লগে। আগতে অলপ মানে সৰু সুৰা ঢল আহিলে তো মানে কাষলৈ আহিবলে তোমাৰ তেনেকুৱে চান্সটো নাপায়- তাৰ মানে পুৰা পানীটো তল দিয়ে গুচি যায় আৰু অলপ দৰ হৈ আছিলে আৰু আজিকালি যেনেকুৱা হ'ল গোটেই শিল বাৰী পৰি গোটেই নদী প উঠি আহিলে তাৰ ফলত বানপানীতো মানে সোনকালে হ'ব আৰু দুখ হয় পুটুককে অকণমানতে মানে বৰষুণ দিয়াৰ লগে লগে বানপানী হৈ যায়।
উম উম য়া ফলত গোটেই তোমাৰ গাঁও চাও বুৰি আ
কি কৰিব পাৰি
অঁ অঁ এজাক বৰষুণতে আজিকালি তোমাৰ নিছে নাই জ্ঞান
টাউন চহৰত যেতিয়া গোটেই বান
আজিকালি তোমা
তাত অকণমান বহুত হেৰি হয়
উম আজিকালিছে নাই টাউনত তোমাৰ এজাক বৌষ নদ
সেইটোয়ে আৰু তটাউনা সেইটো হবলৈ নাপালে হয় মানুহ বিলাকে যতে সিহঁত যোনটো নলা চলাবোৰ যোনবোৰ থাকে সেইবিলাকত গোটেই জাবৰ জোথৰ পেলাই ঘৰ বস্তুবোৰ চব ইয়াৰ তাত ব্লক হৈ যায় পানীতো অকমান হোৱাৰ লগে লগে পানীতটো পাছ হ'ব নাপায় গোটেই পানীতটো হৈ যায় গোটেইখন পানীৰত দোকান চুোকানৰ পৰা ধৰি লও দোকানৰ ভিতৰ চিতিতে সমাইছি যায় মানে পানী
সোমাই যায় অ সেইটোতো তোমাৰ হেৰি হয় না এতিয়া তোমাৰ নিজৰ প্ৰফিটৰ কাৰণে ত'ত নলা নৰ্দমা এইবিলাক পুতিবেলাক ঘৰ বনাই দিব নিজৰ প্ৰকৃৃতটো চাই সিহতে মানুহবিলাকে ঘৰ চৰ বনাই দিব তাৰ ফলত তোমাৰ সেইবোৰ নলা নদৰ পু খাই গৈছে যিবিলাক দ হেৰি হৈ গৈছে মানে নলা নৰ্দমা পোট খাই গলে ঘপকৈ পানী আহিলে যাব ক'ত এতিয়া গছ গছনি নাইকিয়াই হ'ল চব পুতি তোমাৰ এটা এটা ডাঙৰ ডাঙৰ অট্টালিকা নিজৰ প্ৰফিটৰ কাৰণে চাই অট্টালিকা বনালে তেওঁ ভাড়ালে দিয়ে কিন্তু সেই নলা নৰ্দমা সেইবিলাক
এনেকুৱা হয় কথাটো উম
উম
বেলেগৰ কাৰণে কোনেও চিন্তা নকৰে নিজৰটো নিজে চিন্তা কৰে মানে
নকয় নকয় নিজৰো উম উম নিজৰটো চিন্তা কৰে সেইটো কাৰণে তোমাৰ ঘপকে এজাক বহৰষুণ দিয়াৰ লগে লগে চাবাচোন তাত বানপানী লিখা সৃষ্টি হয় নিজে মানুহখিনিয়ে কৰা কাৰণে হৈছে না ডাঙৰ ডাঙৰ গছনি চব কাটি ডাঙৰ গছ নাইয়েটো আজিকালি তোমাৰ এখন বীজ বনাব কাৰণে তোমাৰ ডাঙৰ গছ চাগে সেইজোপাই কাটিব। সেইটো বেলেগ বিকল্প তোমাৰ চাই দুদিনীয়া, এই বিলাক চিষ্টেমটো কৰা হ'লেতো হৈ যায় ন, গছজোপাৰে এটা অট্টালিকা বনায় হওক কিবা অভাৱ ব্ৰীজ বিলাক দেখিছা নাই? উম অভাৰ ব্ৰীজ বিলাক এতিয়া যোনখন সেতু বনাই আছে সেইবিলাক বনালে তোমাৰ চব ডাঙৰ ডাঙৰ গছবিলাকে কাটিছে তাৰ কাৰণে।
হেৰি গছ কটাটো সেইটো বেয়া কাম কৰিছে, কিন্তু হেৰি যদি উ গছ নেকাটিও গছ নেকাটি সেতি বেলেগ পদ্ধতি মানে প্ৰয়োগ কৰিব পাৰিলে হেতেন, বেলেগ পদ্ধতিৰো ব্ৰীজখন দিব পাৰিলে হেতেন। তাৰ ফলত তাৰ ফলত তুমি এতিয়া যিমান খিনি গছ কাটি দিলে, সিমান খিনি গছ ৰুইছে জানো। সিমানখিনিতো গছ ৰোৱা নাই সেইটো কাৰণে সেইটোৱে গোটেই গছ ঠছ কাটি দিলে, এতিয়া যদি গছখিনিও থাকে। থাকিলে হেতেন তাৰ কাষৰ দি যদি বিছখন দি দিলেঁ হেতেন, কাখে দি যদি এনেকে যদি দি দিব পৰা হেতেন, তেতিয়াটো তোমাৰ ধুনীয়াকে পুৰা পৰিবেশটোও ভাল হৈ থাকিলেহেতেন তাৰ তলত ধুনীয়াকে চাওঁ ল'ব পাৰিলেহেঁতেন আৰু বীজ খনৰ, ওপৰত মানে বিজখনো দেখিবলৈও ভাল হ'লহেতেন। সৌন্দৰ্যত ভাল হল হেতেন গোটেই গছ গছনিয়ে ভৰপূৰ হৈ থাকিলে হেতেন। ইমান ধুনীয়া এটা পৰিৱেশ হ'লহেতেন যিটো পৰিৱেশ এতিয়া নহয়। এতিয়া গোটেই গছ গছনি কাটি গোটেই তাত ৰ'দ হ'ব এতিয়া অকমান ৰ'দ দিয়াৰ লগে লগে মানুহ তাত থাকিব নোৱাৰা হ'ব।
হ'ব অঁ, তাৰ ফলত কি হৈছে তোমাৰ বৰষুণ চৰষুণো কাটি দিয়া ফলত বৰষুণেই নোহোৱা হৈছে এতিয়া, আৰু যেতিয়া বৰষুণ হয় একেৰাহে সাত আঠ দিন বৰষুণ হয় গোটেই বানপানী লেখীয়া পৰিৱেশ সৃষ্টি হয় তাৰ ফলত ক্ষতিটো মানুহখিনিয়ে হৈছে নিজৰ প্ৰফিটৰ কাৰণে
উ সেইটোৱে তোমাৰ পোৰা সেইটো কাৰণে সেইটো অকমান মানুহে মানে সিহঁতি ভাবি মেলি চাব পাৰিলেহেঁতেন।
উম, যিমানে গছ গছনি কাটিছে। সিমান তোমাৰ প্ৰব্লেমে হৈ আহিছে, এতিয়া পাহাৰ চাহৰত গছ গছনি নাইকিয়াই হ'ল চব কাটি এদাই কৰিলে। তাৰ ফলতে তোমাৰ এতিয়া বৰষূণৰ পৰিমানো কমি গ'ল, উত্তাপ প্ৰতি বছৰে তোমাৰ দেখিবলৈ পাইছে যে, এক ডিগ্ৰী, এক ডিগ্ৰীকে হলেও বাঢ়িব ধৰিছে মানে।
নাই কৰা, নাই কৰা, প্ৰতি বছ তোমাৰ এনেকে বাঢ়ি থাকিবলৈ হ'লে, তোমাৰ যোনবিলাক নতুন প্ৰজন্ম সেইবিলাকলৈতো আৰু প্রব্লেম হ'ব আজিয়ে তোমাৰ ইমান ৰ'দ, তেনেকুৱা ছিষ্টেম। কিমান উত্তাপ বাঢ়ি গৈছে, এইটো গছ গছনি নাথাকিলে আৰু প্ৰতি বছৰে বছৰে বাঢ়ি বাঢ়ি গৈ়হে থাকিব, তোমাৰ ওলাব নোৱাৰা হ'ব, বায়ু প্ৰদূষণ, এইবিলাক মই গোটেই পব্লেমখিনিয়ে হ'ব তোমাৰ তেতিয়া।
সেইটো সেইটো কাৰণে এনেকুৱা কামবোৰ কৰিব নালাগে বাও।
উম' গাওঁ অঞ্চলত তোমাৰ ভালেই কাৰণ সেই ফেক্টৰী ছেক্টৰিবিলাক নাই, কিন্তু তোমাৰ টাউন এৰিয়াবিলাকত তুমি ওলাব এইবিলাক ফেক্টৰী গাড়ী মটৰ বেছি যেতিয়া।
আজিকালি গাওঁটো মানে, গাওঁ নিচিনা জেগাতো তোমাৰ ফেক্টৰী ছেক্টৰি বহাব ধৰিছে। কাফণৰ কাম কৰিব ধৰিছে, এতিয়া আমাৰ গাঁৱৰ ওচৰতে আমাৰ এইফালে অকণমান গাঁৱৰ পা অলপ দূৰ আগত তোমাৰ তাত চাহপাতৰ ফেক্টৰী এটা আছে, তাৰ পাওঁটো ভিন মানে উম বহুতো ধোৱা মানে ওলাই ন, তাৰ পাওঁ মানে বায়ুতো প্ৰদূষণ হয়, সেইমতে তুমি সেইমতে যদি তাত যদি, মানে গছ যদি, সেই তাত যদি, সেইখন এৰিয়াত যদি, ভালকে যদি গছ